শুনিছানে? হয় কোৱা।
হেল্ল'।
হয় কোৱা কোৱা।
নমস্কাৰ আপুনি কেনে আছে?
অঁ মই ভালে দিয়া। তোমাৰ?
মোৰ ভালে, মই তোমাৰ এটা বিষয়ত কথা পাতিব বিচাৰিছো তোমাৰ লগত বি, বিষয়টো হ'ল কি? বৰ্তমান টাইমত ইন্টাৰনেট আমাৰ জীৱনৰ এক অংশ হয়, মই সেইকাৰণে ইন্টাৰনেটৰ বিষয়ে আপোনাৰ লগত অলপমান কথা পাতিব বিচাৰিছো? ।
একদম, ইণ্টাৰনেট বৰ্তমান সময়ৰ এক বহুত গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো। কোৱাচোন তুমি কি ক'ব খুজিছিলা? ইণ্টাৰনেটৰ বিষয়ে
আছে। ইণ্টাৰনেটৰ জৰিয়তে আমি মুহুৰ্ততে যিকোনো ঠাইৰ তথ্য লাভ কৰিব পাৰোঁ। মানুহৰ লগত ভাল, অ'হ। দূৰৰ, দূৰৰ মানুহৰ লগত আমি কথা পাতিব পাৰো। আপুনি কি বুলি হয়? কি ভাবে ইন্টাৰনেটে আপোনাৰ কেনেদৰে সহায় কৰিছে?
তুমি অসমত কাম কৰা ওচৰত তাৰ বোলা, কাৰণ বৰ্তমান সময়ত ইন্টাৰনেটৰ জৰিয়তে আমি দূৰ মানুহৰ সাজতে সংযোগ স্থাপন কৰিব পাৰো। ইণ্টাৰনেটৰ যিমান সুবিধা আছে। ইমান আমি ভাবিবই নোৱাৰো। প্ৰথম কথা ইণ্টাৰনেট আমাৰ জ্ঞানৰ ভঁৰাল বুলি নাভাবো আৰু
অ, ইয়াৰ উপৰিও আমি ইয়াৰ উপৰিও আমি ইমেইল আৰু ভিডিঅ' কল বা সামাজিক মাধ্যমৰ সহায়ত দূৰৰ বা মানুহৰ সৈতে যেনে কথা পাতিব বা যোগাযোগ কৰিব পাৰো।
হয়, হয় আগতে বিদেশত থকা সুৰা চিঠি লিখিবলৈ বা চিঠি পাবলৈ নাই, তেতিয়া ভিডিঅ ক'লত অতি সহজে আমি তেওঁলোকৰ সংযোগ স্থাপন কৰিব পাৰো, অ তোমাৰ বেংকৰ গ কামে তোমাৰ। অ ইণ্টাৰনেটৰ জৰিয়তে হওঁক।
অ বি ইণ্টাৰনেটে আমাৰ জীৱনত বহুতো সহায় কৰিছে। কিন্তু আপুনি ভাবে ইণ্টাৰনেটে আপোনাক কি কি সহায় কৰিছে আপোনাৰ ইন্টাৰনেটে, আৰু কিবা খতি আছে নেকি ইন্টাৰনেটৰ?
বৰ্তমান সময়ত ইণ্টাৰনেটৰ মই ভৌগলিক ক্ষেত্ৰতে সহায় কৰে যাৰ জৰিয়তে বহুখিনি কথা জানিব পাৰো, আৰু তোমাৰ চৰকাৰী আচনি আৰু বিভিন্ন ফৰ্মসমূহ, আমি ইন্টাৰনেটত অনলাইনৰ জৰিয়তে কৰিব পাৰোঁ। দুৰ্নীতি অলপ হলেও আছে, অ হব ইণ্টাৰনেটৰ সুবিধা যিমান। তাৰ অসুবিধাও সমানে, মানে ইণ্টাৰনেটৰ জৰিয়তে আমাৰ যিবিলাক ব্যক্তিগত তথ সেই সময় আমি সংৰক্ষিত কৰি ৰাখিব নোৱাৰা হৈছোঁ। আৰু প্ৰাইভেচিও বুলি কলে অকণ নাইকিয়া হৈছে। কিয়নো গুগল ফেচবুকে সকলো জানে, আমাৰ ডাটা বিক হলে আমাৰ বেংকৰ তথ্য পাতিও বিপদত হৈ পৰে
কিন্তু ইণ্টাৰনেটে মই ইণ্টাৰনেটৰ উপকাৰত ভাবো যে আজিকালি ল'ৰা ছোৱালীবোৰে ইন্টাৰনেটৰ সহায়ত বহুত তথ্য অনলাইন পঢ়িব পাৰে আৰু নবা আৰু মানুহ বোৰে যোগাযোগ কৰিব পাৰে কল আৰু ভিডিঅ' কল কৰিব পাৰে আৰু ইণ্টাৰনেটত জৰিয়তে মানুহে বহুতো গান চিনেমা খেল ধেমালা আদি চাব পাৰে সেইকাৰণে ইণ্টাৰনেটৰ মই বহুতো উপহাৰ দেখিব পাৰো কিন্তু কিছুমান ফটোও আছে ইণ্টাৰনেটত আজিকালি ইণ্টাৰনেট চাই বহুতো ল'ৰা ছোৱালী বহুত বেয়া কাম কৰিব ধৰিছে সৰু সৰু ল'ৰা ছোৱালীবোৰক ইণ্টাৰনেট মাক দেউতাকে ইণ্টাৰনেট চলাব দিয়ে ইণ্টাৰনেটৰ কাৰণে সৰুৰ ল'ৰা ছোৱালী বিলাকে গেম খেলে মাক দেউতাকৰ পইচা পাতি গেমত লগাই বিপদত পৰে সেইকাৰণে ইন্টাৰনেটৰ বহুতো ক্ষতি আছে আৰু ইণ্টাৰনেটত বহুতে মানুহে আজিকালি ঠগায় মানুহবোৰক
হয় হয় তুমি ঠিক কথা যও হয়ছা
তুমি ইণ্টাৰনেট ত' কেতিয়াৰ পৰা চলা আৰম্ভ কৰিছা
তাৰণে তোমাৰ যেতিয়া হাই স্কুল শ্ষান্ত পৰীক্ষা দি উঠিছো তাৰ পিছৰ মই ইন্টাৰনেটৰ ব্যৱহাৰ কৰিছো
উ
তুমি কি ক'ব যো ইণ্টাৰনেট তোমাৰ দৈনন্দিন জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে
ইণ্টাৰনেটে মোৰ জীৱনত বহুতো নতুন সুযোগ আনিছে ইয়াৰ উপৰিও ইয়াৰ জৰিয়তে মই বহুত নতুন নতুন কথা শিকিছো মানুহৰ সৈতে সহজে যোগাযোগ কৰিব পাৰিছো অনলাইন কামৰ সুযোগ বিচাৰিব পাওঁ বহুতো মনোৰঞ্জনৰ ভিডিঅ' বা চিনেমা সমূহ চাব পাৰি আছো ইণ্টাৰনেটৰ জৰিয়তে ইণ্টাৰনেটে মোক এনেদৰে বহুত সহায় কৰিছে দৈনন্দিন জীৱনত
আৰু তুমি ইন্টাৰনেটৰ অসুবিধাৰ বিষয়ে কি কব যিবা
মোৰ ইন্টাৰনেট চলোৱাৰ বাবে বহুতো অসুবিধা কিছুমান হৈছে বহুতো মানুহে ইটাৰনেটৰ বহুত বেয়া ব্য্ৱহাৰ কৰি কৰে বেংকৰ বেংকৰ আমাৰ পাছবুক চাচবুকৰ সেইগিলা সেইগিলাখন খোজে সেইকাৰণে ইন্টাৰনেটৰ জৰিয়তে বহুত বেয়াও বেয়াও কামো চলি আছে এনেদৰে অসমৰ গভৰ্মেণ্টে ইণ্টাৰনেটৰ এনেকুৱা বেয়া কাম কৰা বিলাকৰ সৈতে কিছুমান ষ্ট্ৰিকট ৰুল ল'ব লাগে
একেবাৰে ঠিক কথা কৈছ বেছি সময় মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰিলে সময় নষ্ট হয় আৰু বিভিন্ন চকুৰ সমস্াও হয় তোমাৰ টোপনি অসুবিধা শাৰীৰিক শাৰীৰিক আমাৰ শাৰীৰিক বল জীত নোহোৱা ৰাতি তমাৰ ইণ্টাৰনেটৰ বেছি ব্যৱহাৰ কৰিলে তোমাৰ টোপ যাৰ ফলত আমাৰ শৰীৰৰ দুৰ্বল হৈ হৈছে
আৰু তোমাৰ ইণ্টাৰনেটৰ জ আমাৰ য ব্যক্তিগত তথ্য এ আমাৰ এতিয়া সংৰক্ষিত নোহোৱা হৈছে।
অ ইণ্টাৰনেটে ভালো কাম কৰে ইণ্টাৰনেটে কিছুমান বেয়াও কাম কৰিছে। কিন্তু ইণ্টাৰনেটৰ জৰিয়তে মানুহৰ আজিকালি জীৱনবোৰত বহুতো। যোনটো আগতে মানুহে কিছুমান কাম কৰিবলৈ বহুত সময় লাগিছিল ইন্টাৰনেট অহাৰ কাৰণে বহুত সোনকালে কাম বোৰ হৈ যায়। আপোনাৰ কেনে অভিজ্ঞতা ইন্টাৰনেটৰ।
মই ই তানে হয়-হয় মই বাবু ইণ্টাৰনেট এই অতিকাৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ প্ৰথম সুবিধত। টোয়ে হ'ল তথ্যৰ মানে বিভিন্ন তথ তৰত যিটো আমি জ্ঞান লাভ কৰিব আৰু আগতে। ডাঙৰ চহৰৰ ল'ৰা ছোৱালীয়ে ভাল কিতাপ বা ভাল শিক্ষা ভাল শিক্ষা পাইছিলে কিন্ত বৰতোন আমাৰ ইটাৰনেটৰ জৰীয়েতে। আমি সহজতে আহ তোমাৰ ভাল শিক্ষা বা ভাল-ভাল শিক্ষকৰ জৰিয় আমি জ্ঞান লাভ কৰিব পাৰো আৰু তোমাৰ ইটাৰনেটৰ জৰিয়তে আমি অনলাইন বেংকিং বা আন কামসমহ কৰিব পাৰো। আৰু ইন্টাৰনেটৰ জৰিয়তে আমি আকৌ তোমাৰ দূৰ দৰণি মানুহৰ লগ। যেতি সম্পৰ স্থাপ কৰিব পাৰো।
কিন্তু সেই হিচাপে চৰকাৰে ইণ্টাৰনেটৰ কিছুমান অসুবিধাও আছে স অসুবিধা নৰ প্ৰতি চৰকাৰে। পা ল'ব লাগে। তুমি কি কব যে চৰকাৰে ইয়াৰ পৰত কেনে ধৰে গুৰুত্ব প্ৰদান কৰিব।
চৰকাৰে ইয়াৰ ওপৰত বহুত ইয়াৰ ওপৰত বহুত মানে যোনটো গুৰুত্ব দিব লাগে চৰকাৰে। চৰকাৰে বহুতো মানুহৰ ইন্টাৰনেটে বেয়া ব্যয়ৱহাৰ কৰি থকাৰ কাৰণে। তেওঁলোকৰ যাতে চৰকাৰে চায়। চৰকাৰে কিছুমান ইণ্টাৰনেটৰ বহুত বেয়া। চৰকাৰে ইয়াত বন্ধ কৰে বহুতে ইণ্টাৰনেট, জৰিয়তে বেয়া। কাম কৰে কিছুমান গীয়ানিয়ে পইচা লয়। যাৰ ফলত ল'ৰা ছোৱালী বোৰে সেই পইচা মাক বাপ বাপেকৰ পইচাৰে চব খতম কৰি দিয়ে মাক বাপেকৰ পইচা সেইকাৰণে। চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব লব লাগে।
হয় চৰকাৰৰ লগতে মই ভাবো। মই আাবোৰ চৰকাৰৰ লগতে বিদ্যালয়সমূহতো ইন্টাৰনেটৰ সুবিধা অসুবিধা কলে একে বিশেষ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে সৰুৰ পৰাই গম পায় ইণ্টাৰনেটৰ সুবিধা আৰু। ইয়াৰ অসুবিধাস সমূহ তুমি কি ক ভাবা ইয়াৰ ওপৰত বিদ্যালয়সমূহ ইয়াৰ ওপৰত তেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগে।
চৰকাৰে ইয়াৰ সময়ত বহুতো বিদ্যায়লয়ত। এনেদৰে শিকাব লাগে যে ইণ্টাৰনেটৰ কি সুবিধা থাকে কি অসুবিধা থাকে আজিকালি বহুতো। স্কুলত এনেদৰে কৰিব আৰম্ভ কৰিছে ত' ভাল কৰিছে এইটো কাম চৰকাৰে। কিন্তু বহুতো স্কুল আছে বা বিদ্যালয় আছে কলেজ আছে য'ত। এবোৰৰ বিষয়ে ইমান নিশিকাই। ইয়াৰ ওপৰত লৰা প্ৰতি লৰা ছোৱালীবোৰৰ বহুতো প্ৰভাৱ পৰে। সেইণে চৰকাৰে ইয়াৰ ওৰত গুৰুত্ব অলপমান ল'ব লাগে তুমি ইন্টাৰনেট তোমাৰ দৈনন্দিন জীৱনত কেনেকৈ সলনি কৰিছে।
হয় ইণ্টাৰনেট চাব বৰ্তমান দৈনন্দিন জীৱনতো সলনি কৰিছে তালত এয়া বহুখিনি বেয়া কৰিাইছে বুলি মই ভাবো কাৰণ ইণ্টাৰনেটৰ জৰিয়তে মই যিবিলাক পঢ়াৰ যিবিলাক লাগতিয়াল বস্তু সেইবোৰ মই হ যে পাই যা আৰু ত বেয়া ক্ষেত্ৰত হৈছে কি বৰ্ত সময়ত ইন্টাৰনেটৰ বাবে মই বেছি সময় বলতে যাই ত মই ভাবো এই বৰ্তমান সময়ত ইমোৰ যছমান ভাল পৈছে তাতকৈ বেছিমান বেয়া কৰা বুলি মই ভাবো বৰ্তমান ব ব
তুমি কি কব যে ইণ্টাৰনেট তোমাৰ, চেনেল পৰা
মই, মই ভাবো যে ইণ্টাৰনেটে মোৰ জীৱনত বহুত সহজ কৰি তুলিছে, বহুত নতুন নতুন কথা শিকিব পাৰিছো মই ইটাৰ নেটৰ জৰিয়তে, অনলাইন কাম কৰিব পাৰিছো মই ইন্টাৰনেটৰ জৰিয়তে। বা বন্ধু-বান্ধৱী হওঁক লগৰ যিমান সমনীয়া আছে। আমাৰ ধৰক ঘৰৰ মানুহ। সেইবোৰৰ লগত মই সহজতে কথা পাতিব পাৰিছো মেল বা ফোনৰ কলৰ জৰিয়তে আজিকালি ইণ্টাৰনেটৰ ভিডিঅ' কলৰ বাবে মই বহুতো দূৰ দূৰণিত থকা লগ বন্ধুৰ যিসকলক মই বহুত দিনে দেখা নাই সিহঁতৰ লগত কথা পাতিব পাৰিছো। এইটো কিছুমান বস্তু ভাল কৰিছে ইণ্টাৰনেটে। আৰু কিছুমান বেয়াও কৰিছে। সেইকাৰণে কিছুমান বস্তু।
এ, অ। ইণ্টাৰনেট ব্যৱহাৰ কৰি তুমি নতুন কথা শিকিছানে।
হয় ইণ্টাৰনেটৰ জৰিয়তে মই কিতাপত পোৱা যায় তাৰে বহুখিনি বিষয় আমি ইন্টাৰনেটৰ জৰিয়তে আমি শিকিবলৈ পাওঁ। কিতাপৰ বাদ দিও আমি বহুত নতুন নতুন কথা নতুন নতুন তথ্য। আমি ইণ্টাৰনেটৰ জৰিয়তে শিকিবলৈ পাওঁ বুলি মই ভাবোঁ।
অ। ইণ্টাৰনেট বস্তুটো, বহুতো কিছুমানৰ কাৰণে এইটো চলাব লগ চলাবলৈ জানিব লাগিব। যদি মানুহে ভালতো ভাবে ইণ্টাৰনেটৰ জৰিয়ত তে ভাল কামটো কৰে, ভাল কাম কৰিব বেয়া কামটো যদি ভাবে বেয়া কাম কৰিব, সেইটো মানুহৰ উপৰত উপৰত দায়িত্ব। জানে ত তুমি কিদৰে ব্যৱহাৰ কৰিবা। অ, এ হ'ল আৰু মই ইন্টাৰনেটৰ। ইমানখিনিয়ে জানিব বিচাৰিছিলোঁ।
ঠিক আছে।
ঠিক আছে।